হেল্ল'?
অ', কোৱা?
অ', মাতটো পুৰা বেমাৰী-বেমাৰী লাগিছে তোমাৰ। একদম বেমাৰত পৰিছে যেন লাগিছে ছোৱালীজনী।
জানো কি কোনো নাই অকলে আছো।
অ', দিনতটো আহি আছে ন? সেইটো কাৰণে।
কৰা মই একো ভাবাই নাই।
অ', ভাবিলে কিবা এটা ন কিবা এটা হৈ যায় ন? যেনেকে সেইদিনাখন তুমি খুব ভাবি আছিলা। সেনাখন তোমাৰ মনতটো বহুত বেয়া লাগি গ'ল।
উম', সেইটোৱে।
সেইটো কাৰণে ভাবি থাকিব নালাগে এইবোৰ ক বস্তু আচ্ছা নক।
সেইটোৱে। হেৰিয়ে ফোন কৰা নাই নেকি তোমালে?
লবজোতিয়ে, পৰহি কৰিছিলে। পৰহি কৰি পিনে কৈছিলে যে অ, কথা পাতিব মন গৈছে ঘৰত কাজিয়া লাগি লিলো এ কিবা গাই আছিলে। অ' নিজে কৰিছিলে। মই নাই কৰা, মই কৰাই নাই মানে মই তাক ফোন। সি মোক হেদিখন ফোন কৰিছে ত পিছত সেই কৈছে, খৈৰা বাৰীৰ পৰা ঘুৰি ফুৰি আছো এনেই ঘৰত যাব মন যোৱা নাই ঘৰত কাজিয়া লাগি লবৰে
অ'।
তাৰ পিছত উম, হেৰি কি বুলি কয় ম'কলো কিয় কাজিয়া লাগিলি? এ লাগিলি বাৰু বাদ দে আৰু সেইবোৰ কৈছে ন মই কৈছো ক'চোন কিয় লাগিছে, তোৰ ঘৰত কিয় ক কাজিয়া লাগিছে পইচাৰ কাৰণে নেকি? তাৰ পিছত সি কৈছে নহয়-নহয় বেলেগ কথা তাৰ পিছত কচোন মোক বোলো তাৰ পিছত সি নকয় হা। মোৰতো খং উঠিছে, খং উঠি গ'ল মোৰ। তাৰপিছত মই ক'লো উম, তো ক'বলৈ চাগে ক'লেই চাগে বেলেগ ক'বলৈ আছে যেতিয়া মই মানে কৈ ব বুলি আহিলো এই বোলে মই। মই কলো এই বোলে। অ', মোৰতো চুত ঠিক গ'ল তাৰপিছত আৰু মোক, মোৰ য তেতিয়া খং উঠিলে ত-তাৰপিছত সি তাৰো খং উঠি আহছে চাগে মই কৈছো হ'ব দে তই তেতিয়াহ'লে এ তাই যাৰ ক'ব আছিলে ক'লে নহয় তই মোক কিয় ফোন কৰিছ বোলো? তাৰ পিছত সি কৈছে বোলে কথা পা পাতিব মন গৈছে তোৰ লগত। এনেকে কৈছে তাৰপিছত মই সতো মাহত পৰা চাই চাইদ'ত আহি পিনে কথা পাতিছো তাইৰ লগত। তাৰপিছত ইমানকে ক'ওঁ যে সি ক'লে আকৌ মই বেলেগক ক'লোৱে বোলে। যাক ক'ব আছিলে ক'লোএ বোলে মোৰতো চুত উঠিছে, মই কৈছো হ'ব দে বোলো তই যা কব আছে কলি হ'ব দে। তাছত কৈছে মোৰ তোৰ লগত কথা পাটিব মন আছিল মই টোক ফু'ন কৰিছো কথাপাত তেনেকে মই দুবাৰ তিনিবাৰ মান কিবা এটা ক'লো আৰু তাইৰ লগতে পাতগে তাইৰ লগতে পাতগে বুলি। তাৰপিছত সি ক'লে মোৰ তোৰ লগত কথা পাতিব মন আছে তই পাতিবি নে নেপাত? সেইটো ক বোলে। তাৰপিছত মই একো কোৱা নাই আৰু মই মানে পাটিব মন আছে বুলি কলেও তাৰ বেছি লাগি যাব, নাই বুলি কলেও লাগি যাব, সেইটো কাৰণে মই একো কোৱা নাই। আহে নাই কৰা কালি মেছেজ কৰিছিলে পইচা খুজিব কাৰণে। পইচা যা লাগিছে বুলে মোক লাগে বোলে তাক। মেছেজ দিছে চবতে মোক ব্লক কৰি থৈ দিছে কিন্তু মোক হেৰি জিপেত মেছেজ দিছে জানা? অ'। হেৰি জিপেত মেছেজ দিছে হি। সি ক'ল এটা কৰিও ক'ব পাৰে, দিলো বাৰু। কল এটা কৰিও মোক সুধিব পাৰে।
কিমান-কিমান দিলা?
থ্ৰি হানদ্ৰেত।
খুজিছে নে কি থ্ৰি হানড্ৰেত খুজিছে?
অ'। এমাহৰ পাছত দি দিম গৈছে মই এক্সপেকো কৰা নাই সি যে মই পইচা ঘূৰাই দি
আগতে লৈছে নে কি ধাৰলে, আগতে?
আগতে লৈছে দি দিয়ে বাৰু।
অ'- অ'।
অ', ষ্টুডেণ্ট কেইটা জানোৱেই আৰু যেতিয়া নাইকিয়া হয় তেতিয়া খোজা হয়য়ে আৰু এই কি
স
সি যে ইমান খায়, ইমান খায়, সি জিমত গলেও জিম যোৱাৰ পাছতো সি খাই বই আহে এশ টকা দেৰশ টকা মানৰ। মানুহটোৰ চাইজ দেখিছা নহয় কেনেকুৱা। হেল্ল'? হেল্ল'? শুনিছা?
অ', শুনি আছো।
মই কৈছো জিম গ'লেও সি দেৰশ টকা মান দুশ টকা মান খাই আহে। ত' সি জিম যোৱাৰ অৰ্থও নাই একো নাই বছ খাই আহে।
তুমি খোজানে তাক পইচা ধাৰলে?
খোজো।
অ দিয়ে নে তেতিয়া
অ' দিয়ে, সিটো মোক বহুত হেল্প কৰি থৈছে।
হয় উম'-উম'। কিহৰ, বি টেক নে এম টেকৰ সি?
ছেকেণ্ড ইয়েৰ। মোতকে এবছৰ আগত। দুবছৰ আগত। অ', এবছৰ আগত-এবছৰ চৌবিশত অ', উম। মইতো মোকতো সি বহুত দিছে। পোন্ধৰশলৈকে দিছে তাৰ লোন লৈ পিনে মোক দিছে। যেতিয়া মানে প্ৰব্লেম হয় মোৰ লগত থাকে আৰু মই থাকো।
উম'।
তাৰ বাহিৰে আমাৰ একো নাই।
টেকৰহে ন?
অ', চেহল এম্ টেকৰ।
চাহিলতো মাষ্টাৰ্চ হয় আৰু, চাহিলে চাকৰি পায়ে যাব। বি টেড কৰিলে এম
অ', আৰু সি ড্ৰপ আউট, সি ড্ৰপ আউটটো নহয় ন? বাৰ টে পাই গৈছে মেইন কথা অ অ এবছৰ। ড্ৰপ আউট হয়।
অ উম।
আমাৰ লগৰে আছিলে উম। অ কোকৰাঝাৰ ইনু কলেজ। কোকৰাঝাৰ ইউনিভাৰ্চিটিৰ।
আহিলে পাই যাব লগে লগে কাৰণ চাই চ হয় তাতে গ'ল্ড মেডেলিষ্ট হয় এমটেকলৈকে কৰিলে।
পাইছ না
তাৰ নেনচনী নেমপনি আছে লাইফ আকৌ স্পৰ্টছৰ ফালৰ পৰাও আছে সি
উম কোনে কৈছে স্পৰ্টছৰ ফালৰ পৰা আছে বুলি।
কিয় দৌৰিব গৈ পেলাই কিবা মেৰাথন দৌৰি কিবা পোৱা নাছিলে ষ্টৰিত দি ফুৰিছিলে।
একো পোৱা নাই সেইটো হেৰি কি বুলি কয় একো পোৱাই নাই
কিবা এডাল দি যায় দেখোন বেলেগৰ ভাগত
কাম সেইডাল একো পোৱা নাই মুঠতে মই সেইটো জানো কিন্তু কি দি থৈছে ক একো পোৱা নাই মাৰাথানাত। একো পোৱা নাই তাক খেলিবই নি হেৰিত আমাৰ যেতিয়া ইউনিভাৰ্চিটি উইক হৈছিলে। শুনি পাগল হবা তুমি সি মানে দিনে ৰাতিয়ে সি কিয়া। অ থাৰটি নাইন। আগয়া তুম চুপ ৰহৌ মামী মামী কে চাত বাত কৰৌ যাও। হিম দিদি কে চাত বাত কৰাহে। থৰা যাউতো অ সুন্দৰ বালা দিদি যব ফটো দেখা থা না তুমনে। অ বালি কে চাথ।
উ
তুম ধৰা চা যাও ত মামি কিয় কৰা দেখেও। অ ত চুব চাব ইহা পে বেঠে ৰাহৌ।
স